হয় কিবা কৰি আছিলা নেকি?
নাই নাই এনেই আছো আপুনি?
অ' মই ঘৰতে আছিলো এনেই আছিলো ৰ'বা আৰু হউ, ভাত পানী খালা?
উম খালো এইমাত্ৰ।
হয়, হা?
কি কৰি আছ?
অ' ময়ো এনেই আছিলো ৰবা, মইো ভাত পানী খালো।
অ'।
বন্ধুত্বৰ ওপৰত আলোচনা কৰো।
হয় হয় কৰিব পাৰি।
হয় আৰু তুমি কি ভাবা যে বন্ধুত্ব আমাৰ বাবে কিমান খিনি প্ৰয় প্ৰয়োজন আৰু কিমান খিনি আমাক, মানে কিমান দূৰলৈ আমাৰ প্ৰয়োজন? ভাবা।
আমাৰ বৰ্তমান বা ভৱিষ্যতেও আমি ভালদৰে
উ
সুখ দুখ বা জীৱন ভালদৰে চলাই নিবলৈ হলে আমাৰ বন্ধুত্ব এজন বা ধৰি লোৱা, কি বন্ধুত্বৰ প্ৰয়োজনে আমি সুখ দুখ বা বিভিন্ন ভাল ধৰণৰ কথা পাতিবলৈ হ'লে আমাৰ বন্ধুত্ব প্ৰয়োজনেই, গতিকে আপুনি কি ভাবে?
হয় মই ভাবো যে বন্ধুত্ব আমাৰ বিশেষ প্ৰয়োজন কাৰণ আমাৰ পৰিয়ালৰ পিছতে আমি উহুম। আমাৰ মনৰ সুখ-দুখ বা আমাৰ মনৰ সকলো কথাখিনি আমি, বন্ধু এজনৰ আগতে আমি ব্যক্ত কৰিব পাৰো আৰু উম, বন্ধুৱে প্ৰকৃত বন্ধুৱে আমাক উম, ভাল পথলৈ আগুৱাই দিয়ে বা বিপদৰ-বিপদৰ পৰা আমাৰ ৰক্ষা কৰে সেইবুলি মই ভাবো যে অ, বন্ধুত্ব আমাৰ বহুখিনি প্ৰয়োজন কাৰণ বন্ধুত্ব বন্ধুতই আমাক ভাল কৰিব পাৰে আৰু বন্ধুত কিছুমান বন্ধুত্ব এনেকুৱা থাকে যে আমাৰ বেয়াটো হলেও নকয় সেইবোৰ বন্ধুৰ পৰা আমই পাৰো আমি লাহে- লাহে আঁতৰি আহিব লাগে আৰু মই ভাবো যে বেছি বন্ধু বনোৱাতকৈ এজন বা দুজন ভাল বন্ধু জীৱন বনাব লাগে আৰু সেই বন্ধুজনৰ লগতে সকলোখিনি উম, বা অটুত ৰাখিবলৈ চেষ্টা কৰিব লাগে যে বন্ধুত্বটো সদায় সফল হৈ থাকে।
হয়, আমি দেখিবলৈ পাও যে বহুতো আমাৰ -আমাৰ ক্ষেত্ৰত চলি অহা কিছুমান ঘটনা যে যেনে আহ কিছুমান ঘটনাত আমি সোমোৱাৰ পিছত আমাৰ বন্ধুত লগ বা বন্ধু বোৰে আমাৰ পৰা আঁতৰিবলৈ ধৰে উম, বা আমাক আগুৱাই দি তেওঁলোকে নোহোৱা হোৱা দেখা যায় আৰু কিছুমান আমি দেখিবলৈও পাওঁ যে আমাৰ আমাৰ অন্তিম পৰ্যায়লৈকে আমাৰ বহু বন্ধু আমাৰ লগত একেলগে থিয় হৈ তেওঁ নিজৰ লগতে তেওঁৰ যিটো বন্ধু তেওঁকো আগুৱাই নিবলৈ সক্ষম হোৱা দেখা যায়।
হয়-হয় প্ৰকৃত বন্ধু সেইজনে যিজনে শেষলৈকে থাকে আৰু আমাৰ ভাল আমাৰ সংগ হৈ থাকে আৰু উম ধৰা আমাৰ বেয়াত আমাক সেই সেই বেয়া বস্তুটোৰ পৰা বা আমি বেয়া বেয়া ৰাস্তালৈ গ'লে আমাক বুজাই পৰাই আমাক পৰামৰ্শ দি যদি উলিয়াই আনে সেইজনে প্ৰকৃত বন্ধু
হয় হয়। এতিয়া চাবলে গ'লে অ ধৰি লোৱা, কোনোবা এটা বন্ধু তোমাৰ বেয়া পথলৈ যায় আছে্ তাক আমি ভাল পথৰলৈ আনিবলৈ হলে বিভিন্ন তেওঁক ভাল পৰামৰ্শ দি আমি সঠিক ঠাইলৈ আনো ঘূৰাই আকৌ আনিব পাৰোঁ আৰু এই আপুনি কলেই এইমাত্ৰ যে সেইটোৱে কৃত বন্ধু, আৰু আমিও সেইটো কৰাটো উচিত কাৰণ, তেওঁক বেয়া পথলৈ ঠেলি দি নিজে ভাল হৈ থকাটো এইটো এটা মানুহৰ মানসিক কতা, হোৱাটো আমি কোনেও নিবিচাৰোঁ।
হয় হয় একেবাৰে ঠিক আৰু মই ভাবো যে স্কুলীয়া জীৱনত বন্ধুৰ গুৰুত্ব বেছি অনুভৱ কৰা যায় কাৰণ স্কুলৰ পৰাই আমি মানে বন্ধুত্বৰ মূল্য বুজি পাওঁ। যেনে ধৰা এজন বন্ধুৱে উ বহুত অসুখ বিসুখত স্কুললৈ আহিব পৰা নাই। সেইজন বন্ধুক যেতিয়া আমি উ উম মানে শ্ৰেণী কোঠাত কি কি শিকাইছিলে কি কি লিখাইছিলে সেইবোৰ যেতিয়া আমি, দিওঁ তেতিয়া সেই বন্ধুত্ব সেই তেতিয়াৰ পৰা আমাৰ বন্ধুত্ববিলাক গভীৰ হৈ পৰে।
হয়।
আৰু তুমি কি ভাবা যে আমাৰ,, স্কুলীয়া জীৱনৰ বন্ধুত্ববিলাক বেছি গুৰু্বপূৰ্ণ নে, আমাৰ কলেজীয়া, জীৱনৰ বন্ধুবিলাক বেছি গুৰুত্বপূৰ্ণ
আমি যিহেতু সৰুৰ পৰাই আমি স্কুলীয়া জীৱনৰ বন্ধুৱে লগ পাও মোৰ কাৰণেই স্কুলীয়া জীৱনৰ বন্ধুতে আটাইতকৈ গুৰুত্বপূৰ্ণ।
কাৰণ কলেজীয়া জীৱননো কেইবছৰীয়া দুবছৰীয়া আৰু ধৰি লোৱা স্নাতক কৰিবলৈ হলে তিন বছৰীয়া বা চাৰি বছৰীয়া ধৰি লোৱা, আৰু তাতেই কৈ আমি বেছি লগ পাওঁ স্কুলীয়া জীৱনত আৰু স্কুলীয়া জীৱনত কতোৱা আমি ৰং ধেমালিবোৰ, আমি বন্ধুত্বৰ লগত কতোৱা ৰং ধেমালি বা দুষ্টালিবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো।
হ্য় হ্য়।
হয়।
আৰু, ময়ো তুমি ঠিক ঠিকেই কৈছা কাৰণ আমাৰ কলেজীয়া বন্ধু বিলাকৰ আমি সৰুৰে পৰা যিহেতু আমি লগ নোপাওঁ। আমি তেওঁলোকৰ মনৰ কথাবিলাক আমি বুজিব নোৱাৰো যে তেওঁলোকে আমাৰ ভালে বিচাৰিছে নে বেয়াই বিচাৰিছে? আৰু স্কুলীয়া জীৱনৰ বন্ধু বান্ধৱবিলাকক আমি সৰুৰে পৰা একেলগে আমি ডাঙৰ হৈছোঁ যিহেতু আমি তেওঁলোকৰ মনৰ কথাবোৰ জানো যে এইজন ভাল সেইজন বেয়া। সেইবাবে মই ভাবো যে কলেজীয়া জীৱনত যেতিয়া আমি লগ পাওঁ তেতিয়া আমিতো ভালদৰে বুজি নাপাওঁ যে, তেওঁ আমাৰ ভালটোৱে বিচাৰিছে নে বেয়াটোৱে বিচাৰিছে। কিছুমান স্বাৰ্থৰ বাবেও আমাৰ বন্ যুত্ব ৰাখিব বিচাৰে সেইবোৰৰ পৰা আমি, মই ভাবো দূৰতে থাকিব লাগে।
দেখিবলৈ পাও বৰ্তমান কিছুমানে আপুনি ক'লে যে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এই বন্ধুত্ব কৰে বা বন্ধুত্বৰ লগত ৰং ধেমালি কৰা দেখিবলৈ পোৱা যায়। কিন্তু তেওঁৰ মনত কিবা এটা বেলেগ চলি থকা পিছত উপলব্ধি, উপল্ধি হয় সেইটো আমি তেওঁৰ মান ধুলব নোৱাৰাৰে যে তেওঁ পেটৰে এটা কয় বা পেটৰেটা ে এটাক কয় তেনেকুৱা ধৰণৰ।
হয় হয়।
গতিকে স্কুলে য বন্ধুৱে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ, তেওঁৰ তেওঁলোক আমি বুজি পোৱা কৰি যাও যে তেওঁৰ মনত কি চলি আছে বা মোৰ মনত কি চলি আছে চালেই ধৰিব পাৰো।
হয় হয় আৰু মই ভাবো যে এজন বন্ধুত্বৰ ওপৰৰ বাবে উম মানে বিশ্বাস এটা বিশেষ। ভমিকা কাৰণ এজন বিশ্বাসী বন্ধু উম থাকিলেহে আমি আগুৱাই যাব পাৰিম।
হয়।
আৰু উ বিশ্বাসী বন্ধু ে কেতিয়াও আমাক বিপদত পেলাই ন নেপেলায় সেইবাবে আমি বিশ্বাসী বন্ধুৰ ওপৰত বেছিকৈ আমি বন্ধুত্ব ৰাখিব লাগে আৰু মই ভাবো যে বন্ধুত্ব এটা এনেকুৱা উম বস্তু যে দুইজনে ভালদৰে মানে এ ৰাখিব লাগিব যে অকল এজনে যদি ভাবে যে বন্ধুত্বটো বজাই ৰাখিম তেতিয়াহ'লে সেই বন্ধুত্ব কেতিয়াও এক মানে শেষলৈ নাথাকে আৰু সেই বন্ধু মই ভাবো যে আধাতে ভাঙি যাব বা নোহোৱা হৈ যাব। আৰু দুইজনে। ইজনে, সিজনে বুজা-বুজিৰ মাজেৰে আগুৱাই যাব লাগে আৰু কিছুমান। কেতিয়াবা বন্ধু-বান্ধৱৰ মাজত ধৰা কিবা মনৰ সেও হ'ব পাৰে ধৰা
হয়।
খং, ৰাগো হ'ব পাৰে। সেইবোৰ আমি বেছি দিনলৈ আমি ৰাখিব নালাগে, সেইবোৰৰ বাবে আমি ইজনে- সিজনে ইজনে সিজনৰ পৰা এতিয়াও আঁতৰি আহিব নালাগে। আমাৰ ধৰা কিবা কাজিয়া-পেচাল লাগিলেও আমি সেইটো আমাৰ নিজৰ মাজতে আলোচনা কৰি আমি সেইটো শেষ কৰি পেলাই আকৌ আগৰ নিচিনাকে থাকিব লাগে তুমি কি ভাবা
হয় আপুনি ক'লে যে বন্ধু এজন বা দুজনে হ'ব লাগে আৰু এই এজন জন বা দুজনক এ লগত চলি যিটো বিশ্বাস আমাৰ জন্মে মত সেইটো বিশ্বাসে আমাক বহুত আগলৈ পঠাই। দিয়ে বা আগুৱাই যাবলৈ সহায় কৰে আৰু আমি স্কুলীয়া জীৱনত সেই আমি যিটো বিশ্বাস আমি সেই বিশ্বাসটো আমি সেই বিশ্বাস আমি বহুতোকে কৰিব নোৱাৰো বা বিশ্বাস নহয়। যে তেওঁ কি ভাবি মোৰ লগত বন্ধুত্ব কৰিছে, তেনেকুৱা ধৰণৰ গতিকে আমাৰ বিশ্বাসেই প্ৰধান। বিশ্বাস থাকিলেহে আমি। কাজিয়া, কাজিয়াই যিমান কাজিয়া লাগিলেও আমাৰ বন্ধুত্ব নাভাঙে গতিকে আমি বিশ্বাস কৰিয়ে আমি। আনটোক সহায় কৰি আমি আগুৱাই যাব লাগিব।
হয়-হয় আৰু আজিকালি মানে সামাজিক মাধ্যম বা ইন্টাৰনেটত বহুতো বন্ধু- বান্ধৱ পোৱা যায়। মই ভাবো যে সেই বন্ধু-বান্ধৱ বিলাকৰ লগত আমি বেছি মানে উম সেই হ'ব নালাগে যে আমি সকলো মনৰ গোপন কথা কিছুমান আমি কৈ দিব নালাগে কাৰণ আমিতো নাজানো যে তেওঁলোক কেনেকুৱা ধৰণৰ আমিতো তেওঁলোকক কেতিয়াও উ বাস্তৱ জীৱনত লগ পোৱা নাই। যিহেতু আমি ইণ্টাৰনেটৰ মাধ্যমেৰে আমি লগ পাইছো সেইবাবে সেই বন্ধু-বান্ধৱসকলৰ মাজত আমি অলপমান দূৰত্ব বজাই ৰাখিব লাগে।
হয়-হয় পিছত নহ'লে আমাৰ নি নিজৰেই বেয়া বা বেয়া পৰিস্থিতিলৈ যাব পাৰে গতিকে আমি নিজেই সাৱধান থাকিব লাগে কিছুমান কাৰণৰ পৰা
হয়-হয় আমাৰ মনৰ কিছুমান গোপন কথা যদি আমি তেওঁলোকৰ আগত যদি ব্যক্ত কৰো তেনেহ'লে সেইবোৰৰ পিছলৈ আমাৰ বিপদত পৰিব পাৰো আমি। সেইবোৰৰ বাবে আমি নিজে বিপদত পৰিব পাৰো।
হয়-হয়। উ সাৱধান হোৱাাতটো আমাৰ বাবেেই ভাল।
হয়-হয় আৰু ভাল লাগিল আজি। আপোনাৰ লগত কথাখিনি পাতি বন্ধুত্বৰ বিষয়ে আমি বহুখিনি কথা মই জানিবলৈ পালো আপোনাৰ পৰা।
হয় ভাল লাগিল মোৰো কথা পাতি আপোনাৰ লগত।
উম, আজিলৈ ৰাখিছো আৰু আগলৈও বিভিন্ন ধৰণৰ বিষয়ে আলোচনা কৰিবলৈ আমি পাম।
হয় ঠিক আছে, ঠিক আছে।